অ।
হে ক হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল' অহ কওঁক? এইয়া বহি আছোঁ।
ভাত খালে?
খালোঁ খালোঁ আপোনালোকে?
আমিও খালোঁ বাৰু ফ্ৰাই কৰি তাৰপিছত এনেই সেয়া বিচনাতে অকণ পৰিছোঁ বাৰু।
উম।
তা পা বাকী?
নাই ৰাতিয়ে মাংস আছিলে ছাগলী মাংস। তাৰপিছতে আকৌ দালি অকণ বনালোঁ আৰু। ভাত কেইটা বনালো সেয়াকে খালে আ আপোনালোক কি বনালে?
আমাৰ যি সেইয়া মাক ব্লাদ টেঙা মধু পোলেং দি এনেকে দালি বনালো।
দি দিবি দালিত। হেল্ল উম।
তাপাছতো সেয়াই আৰু।
অ বেছি হ'লেও। খাব মন নাযায় অ।
কি খবৰ খাতি সেইটোৱে তাতে আকৌ মাছ এটা ললোঁ।
উম।
হেল্ল'।
হেল্ল'
অ শুনিছে ন,
অ অ শুনিছোঁ কওঁক।
বাকী বোলোঁ খবৰ খাতি ভাল?
অ অ ভালেই, আপোনালোকৰ?
সেই আমাৰো আছোঁ আৰু দিয়ক তেনেকে আৰু ভাল বেয়া মাজতে আৰু কি কৰিব আৰু।
উম। না মোৰ গাতটো ভাল নহয় কালিৰ পৰা অকনমানে গাতটো মানে জ্বৰ জ্বৰ লাগি আছে। আকৌ মাথাটো বিষ।
অ।
গাটো ভাল নহ মানে নোৱাৰাত ভাতকেইটা বনাইছোঁ। ছোও আৰু নবনালেও নহয় আকৌ নিজে নাখাওঁ বুলি ভাবিলোঁ আকৌ বেলেগৰ কাৰ ইতৰ কাৰণে বনাবই লাগে ন।
তে‌ মানুহক
সেই দেখি
সেইটোয়েইটো এতিয়া নিজে ধৰক গাটো বেয়া লাগিলে এতিয়া আমা মাইকি মানুহ সেইটোয়ে সমস্যা এতিয়া গাটো বেয়া লাগিলে বোলে। নাখাওৱেই বাৰু নিজে কাৰণেতো আপোনাৰ বনাবই লাগিব কোৱা নোখোৱা কি কাৰণটো আহিল আৰু ন।
কে উম বনাব লাগিব।
বনাবই লাগিব সেইটো কাৰণে আৰু বনোৱাই ভাল। বা অ
অ মানুহটো দিউটিৰ পৰা আহিলে?
অ আহা নাই আপোনাৰ আজি যোৱা দেৰি মানে এঘাৰটনত চাৰে বাৰ মানত গৈছে।
উম।
হেল্ল'।
অ কও।
আপোনালোকৰ গ'ল ডিউটি।
আমাৰ ডিউটি নাই ন আমাৰ এই কাঠৰহে দোকান আছে।
অহ।
কাঠৰ দোকান আছে।
কাঠৰ দোকান দিয়ে ন।
উম, উম।
অ কোনঘিতে আছেনো? এই আপোনালোকৰ।
এ আমাৰ ৰাস্তাম অ তাৰমানে হেৰি এইকেইদিন খোলা নাই। বন্ধ কৰি থৈছে। ঘৰতে আছে আৰু এতিয়া অ।
অ ফাৰ্নি চাচি চব ওলাই যাব।
ফাৰ্নিচাৰ নহয় মানে ফাৰ্নিচাৰতটো নবনাই কাঠৰ মানে আনিবেলে বিক্ৰী কৰে আৰু।
অ। আনি পেলানে এনেকে ধবকা ছিগিলে আনিব পাৰ। অহ।
অ তা কাষ্টমাৰক দিয়ে আৰু।
অহ।
এইকেইদিন খোলা নাই বন্ধ কৰি থৈছে।
এনেকে।
এ গৰম দেখিয়ে খোলা নাই।
অ।
যিটোহে গৰম পৰিছে ন। গৰমতে মানুহে মানে দোকান চোকান যাবলৈ মন নকৰা হৈছে।
এই গৰম আৰ আৰু এতিয়া মা-
উম। উম।
সেইটোৱে। মানুহ আহিলে ধৰ তেতিয়া এনেও বিচাৰ মানুহ। বুলি কলেও বেলগৰ নহয়, যাৱই আৰু। এতিয়া ধৰক আপোনালোকৰ নিজৰ নিজৰ কাৰণে এতিয়া। ধৰকচোন নগ'লেও কথা নাই বোলে। আজি এতিয়া মন য নাই দোকানখন নোখোলো এনেকৈও থাক- থাকিব পাৰি নিজৰ ব্যৱসায় হ'লে সেই এটা ভাল।
উম। আপোনাৰ লোগৰ জন যাবই লাগিব চৰকাৰী হেৰি ন। চৰকাৰী সে যাবই লাগিব ন।
সেইটোৱেতো। যাবই লাগিব নগ'লে ন-
উম।
অ সেইটোৱেই যাবই লাগিব নগ'লে নহ'ব এনেই যোনদিতো বন্ধ থাক- তে সেইদিনাই আৰু এনেই তাৰ বাহিৰে নহ'বা আৰু বাক। সি এনে ক'লে গৈছিলে কালি।
অ কালি মই এই লগৰ এজনীৰ লগত মানে ফুৰিবলৈ গৈছিলো এই ৰা- তাইৰ বন্ধু এজনী ঘৰত। তাৰপিছত আহোঁতে ওচৰ মানে এই ডেকা গাওঁ ফালে। তাৰ পিছতে গ'লো মানে তাৰত ভাত চাত খাবলৈ গ'লে খাওঁতে - খাওঁতে অকণ দেৰিও হ'ল ঘৰ পাওঁতে আৰু আপুনি ফোন কৰতে তেতিয়া মই আহিছোঁহে মানে।
অঁ ভাত - চাত খাই আহিলে।
অ ভাত - পানী খাই কৰি আহিছো আৰু।
মই আকৌ কালি সেয়া কোনোবা ল'ৰা এজনে এনেকে ফোন কৰিলে কওঁতে আৰু তাৰপিছত আৰু মানে তে তাৰ মানে সেই ল'ৰাজনৰ লগতে কথা পাতিলোঁ আও তাৰপা আৰু বেলেগ থাকি গ'ল আও আপোনাক আকৌ পিছত আৰু দেৰিও হ'ল যে দেৰি হ'লে আকৌ কৰিবলও বেয়া লাগিলে মই সেইটো কাৰণে নকৰিলোঁ আৰু।
অ ম এই সন্ধিয়া টাইমতো আক হেই দিগদাৰো হয় মা ভাত - পানী কথা থাকে ন ভাত - পানীও বনাব লাগে।
সেইটোৱেতো, সেইকাৰণে মই আৰু নকৰিলো আৰু দেৰি হ'ল যে, দেৰি হোৱাৰ কাৰণে আৰু নকৰিলো ধৰক সোনকালে হোৱা হয় কৰিলো হয় আকৌ ইমান দেৰি ত‌ই আই ক‌ওকচোন ভাত - পানী আহি আকৌ বনাই কৰি আকৌ কৰবা পা আহি আকৌ সেৱা কৰিবলৈও মন নাযায়, মুখ - হাত ধুই আকৌ গৰমতো গায়ে ধু ধুবলৈ মন যায় ন।
হয়।
কগা পা ধুই কৰি চাহ - তাহ দি কৰি ভাত - পানী বনাই কৰি মানে আপোনাৰ আকৌ সেইখিনি সময় গু চিয়ে যায়।
ন সেইটো সময় গুচিয়ে যায়গৈ, সন্ধিয়া টাইমতো দিগদাৰ মানে। কৰিবলো।
সেইটোৱেই।
আকৌ এ একেবাৰে ৰাতি কৰিবলৈও অকণ দিগদাৰ হয়।
হেটো বেয়া ৰাতি কৰিবলৈ আপোনাৰ আকৌ টোপনি খতি হয় নহয় আকৌ
অঁ সেইটো টোপনি খতি হয় অঁ।
আকৌ টোপনি ক্ষতি হয়।
সেইটো হ'লে সেইটো বাৰটামান চাৰে বাৰটামানেই বাজিলে সেইদিনা।
সেইদিনাখন বাৰটা তাকে কালিও মোৰ বাৰটা বাজি গ'ল, কালি সেই ল'ৰাজনৰ লগত কথা পাতিলো তাৰপিছত আজি ল'ৰাজন ফ্ৰীয়ে আছিলে ভালেই বাৰু মানে কি আৰু ধৰক হেৰি সময় দিব পাৰে হে তাৰপাছত আজি আকৌ লিমিট খতমেই হ'ল নহয় বোলে হেৰি কৰিব নোৱাৰিলে আৰু কথা পাতিব নোৱাৰিলে আৰু।
অ।
সেইটো কাৰণে হেৰি থাকি গ'ল আৰু এতিয়া আকৌ আমাৰ একেটা হেৰি হ'লেই হ'ব আৰু। তাৰপিছত মই হেৰি কৰিলো আও আপুনি আৰু আছে চাগে আমাৰ বৌ আছে বাৰু। পাৰিব বাৰু, বাকী এনে আৰু কবালৈ যাব নেকি ফুৰিবলৈ?
ফুৰিবলৈ বাৰু যোৱাত যোৱাৰ কথাটো আছে এতিয়া কেতিয়া যাওঁ মানে হে। ঠিকেই হোৱা নাই। হে হে হে, সেইটো মানে ঠিকেই হোৱা নাই কেতিয়া যাওঁ। আপুনি যোৱা নাই?
বতৰ - চটৰ ভাল নহয় ন?
অ। সেইকাৰণেতো আৰু গ গৰমটোও পৰিছে ন বেছি জাবলো। হয় নে নহয়?
তে বতৰ
উম উম।
অ হা উম। যেন অ। ইমান বেছি নহয় আৰু অকমান অকমান দিছিলে বৰষুণ কালি।
কিন্তু দি আকৌ আজি আকৌ এতিয়া সে ৰ'দ দিলেই নহয় ৰ'দ দিয়াৰ কাৰণে এতিয়া আকৌ গৰম গোটেই একেবাৰে দুুনীয়া ভৰ একেবাই ৰ'দ দি পেলাই। হেল্লো। ' হেল্ল' কি হ'ল আকৌ?